শুনিছ নাই। শনিছা নাই।
কি কৰি আছ
অ শুনি আছো। এ আছো এনেই। এই আছো এনেই।
ভাত চাত
ভাত - ভাত খালো। ভাত খালো অ খালি নাই।
খালো- খালো।
এ মাংস আনিলোগে কিনি পেলাই।
উম- উম
মাংস। কিনিল পঞ্চাচ টকা পঞ্চা টকা ছবে তাপা। ভাতটো না উঠাই দিলো আৰু।
আহ কেইটা আজি কেইটা আজি।
আজি তিনিটা।
অহ -অহ
ভাত কিয়ে খালী
ভাতটো মাংস হৈ গ আজি।
অঁ- অঁ
সি আহিছিলে হেইকাৰনে উম -উম
কোন‌ আলহী
আলহী মানে আইতাহতৰ আইতাক ভনীয়েক।
আচ্ছা।
আম আইতাৰ ভনিয়েক মানে হে এটো কি বুলি কয়। এইটো উম জেগাটো বেয়া নাই নাই নাই থ আছে আছে থাকিব মানে
হয়
এ লগ বতে পিচৰা হৈছে আমালব
হয়
আতিয়াদা
অ হয়
তাকে এতিয়া কি কৰি আছো
এ এনেই বিচনাথখনটে বহি আছো
উ বাকী একো মে কিবা কিবি খোৱা মেলা নাই
সম নাই
উম পৰীক্ষা খটম নি
পৰীক্ষা যিটো খতম আহ ভাই ভা আছিলে প্ৰেক্টিকেল পৰীক্ষা আছিলে আজি দিনত
উম উম
তাৰপা দিলো দি মেলি
আ কজাই
আজৰি আজৰি
অ এতিয়া ঘৰলে কেতিয়া আহ এতিয়া
ভটোকাইলৈ যাম মাট পোৱাা
অ ৰাতিপুৱা উম লতান এক দুই তাৰিখ মানে এই ডিজি ললৰ ফল তহৰ ফালে নহয় জানো
অ
হেল্ল' ডিজিটলৰ ঘ তম খ ন ত তো আগলে যাবাগে লাগে নি
আগলে আগলে অ
লাগিব
আগলে আগলে কিমান কোন কোন ঘৰটো কোনখিনি নাজানো লাগে অ ওচৰত নহয় মই এই তাৰ ঘৰ কৰত চি নাপাও
উ উম উম মানে সিহঁতৰ তালৈ যাম মানে সিহঁতৰ হলে
আচ্ছা
দুই তিনটাই
হয় এই চুপা চুপিখন চালিগি নেকি
অখন চাব
চাব লাগিব ন বি পিয়াত গৈ পেলাই আমি চাবগে লাগিব দেই অ বি পি আত চামেগে একেলগে একে নাই ঘৰ নাচাওঁ সৰু
আহ কৰো তাতে আৰু সন্ধিয়া সময়ত জামগে ৰে দিনত নাযাওঁ
হয় এই গধূলি সময়ত যাম বিহপুৰীয়াত
আহ গধূলিৰ সময় আহ আঠটামান আঠটামান বজাত শ্বটো চাম নহলে সন্ধিয়া শ্বতো চাম
উ ৰাতি হলে অলপ ভাল লাগিব।
দিনত নাচাওঁ মাত্ৰ
দিনত নাচাওঁ অ
উম আৰু নাইন পত যে একেবাৰে নাচাওঁ
নাই নাইন গডতো একেবাৰে নাচাওঁ মই আজিলৈকে সোমায়ে পোৱা নাই প্ৰতোমহৰ
বহুত বেয়া বহুত বেয়া সেতো চাবলৈ একেবাৰে বেয়া
তাকে তো
মাজত একেবাৰে লাষ্টৰ চিটটোত আৰু কাষত যদি পাই যাওঁ তেতিয়াহে পহুবন চাবলৈ ভাল আৰু যদি একেবাৰে চুকত যদি অঁ এই এফালে চাবলৈ বহুত অশান্তি অ
তাকে বহুতো অশান্তি লাগে
ডিঙি মেলি চোৱা নিচিনা লাগে আ
এই বিহপুৰীয়া প্ৰেৰণা হল তো ভাল তলত
এই অ ধুনীয়া কে চাব পাৰিবি সেইটো কন নহয়জানো এইটো আকৌ বেছি ওখ নহয় নহয় হৈছ চিতবিলাক চাপৰতে, উ বহি ভাল লাগে অ
মই মাজ জ্বৰ দুই নম্বৰ মান লাইনত হলে মানে
উম দেৰশ টকীয়া মান কিনি দেৰশ টকীয়া টিকেটটো কাটিলেই হব
ওম্ দেৰশ টকিয়া
শুনিছ নাই দেৰশ টকীয়া কাতিলোৱা আৰামত চাওগে মাজাটো তাপা পৰডাখনো ভাল নাই আৰু মোৰ লগত যাব বাৱ এতিয়া সহ হি আকৌ এক তাৰিখে আহিব হে
সি যোৱা কথা আছে সিও চাব মানে সি আকৌ মই মোক যাবলৈ নিদিব ন আৱ সি আৱ আগত তাৰ আগত গোটেই তাৰ লগৰ শিকিও চাম বুলি কৈ আছে মানে গলে সিও যাব মানে নহ'লে মই কলে যাবলে নিদো একেলগতে যাম তেতিয়া হ'লে
একেলগে যাম
কোৱাহিলো
অ তেওঁ
উম
ভাত খালা নেকি?
নাহ না নাখোৱা পেহী হেত ঘৰলে গৈছে ভাত টো খাই লৈ পেলাই উম আইতা জনী ওচৰতে ওচৰতে আমি তেলডিফুটো পাৰ হলেই পায়
অ
আইতা জনী আহছিলে তাৰ মানে লৈগল পেহী হেত ঘৰলে বাকী খবৰ খাতি ভালেই ন?
খবৰ খাতি ভাল ভাল
ঘৰত
ঘৰটো ভাল বাৰু
উম
দেউতাৰহে অলপ ভাল নাছিলে মাজতে তাত গা বেয়া
কি হৈছিলে
পুৰা জ্বৰ এ বহুত বছৰ হোৱা নাই মানে
অ
এইবাৰ মানে জ্বৰত মানে জ্বৰ মাথা বিষত মানে মাথা বিষতো থাকেই মানে একদম মানে অৱস্থা বেয়া হৈ গৈছে দে চিকিৎসালয়লৈ চিকিৎসালয়লৈ নিয়মটো মানে মানা নাছিলে
এতিয়া ভাল পাইছে নাই?
অ এতিয়া ভাল পালে বাউ তাতে পাহাৰীয়া ৰাস্তাত ঢেই প তাত তাত মানে পাহাৰীয়া ৰাস্তা বিলাকত যাব লাগে যে
উম উম অ তাত তাত থাকোতে মানে হল মান ইয়াত নহয় মানে ঘত
ইয়াত নহয় ইয়াত খনত তাকে মানে তাতো ৰ'দেই গোটেই দিনটোতো ৰ'দেই পৰি থাকে।
এইটো পাহাৰ জগাত ওচৰতে আও। পাহাৰীয়া জেগাতো ৰ'দতটো বা কাৰোবাৰ লগতো লাগি থকা নিচিনাই হয় আও। বেছিকে তাপতো পায়।
অ সেইটোৱেই
আহ তাতে ওখৰ নহয়জানো জেগাও?
ওখ চাপৰ যে পাহাৰ বিলাক।
উম ওপৰত থাকিব লগা আও, পোৱা আও জেগাতে পৰে আও।
উ
কষ্ট অলপমান হ'ল মানে অকলে অকলে
বেয়া নালাগেও দেই বেয়া নালাগেও কিন্তু ঠাইবিলাক ভাল লাগে কিন্তু।
গছ নাই ন?
নাই যোৱা আমি যোৱা কথা আছিলে নহয়।
আহ এ ক'ত থাকে ক'ত?
কৰণা মহামাৰী যেতিয়া আহিলে আমাৰ তেতিয়া আমাৰ আহ সেইটো যাব পৰা নহ'ল।
আহ।
আকৌ এতিয়া ভাবিব লাগিব দুবছৰ মানৰ পাছত।
এতিয়া থাকে কেৰেলা।
অ।
অ অ ঠিকে আছে বাকি ক।
এয়া বাকী খানাটো কেতিয়া খোৱা হ'ব?
খানাটো খাওঁ এইকেইদিন গটে গোটৈইকেইটাই কথা চথা পাতি গৈ পেলাই
এয়া
জেগাটো ভাল জেগা এটা হা? চেচা চেচা বাও বহুত দিন যোৱা নাই অ'ক দেই।
অ যোৱা নাই দিনাখন দ
চেচা এই কেষ্টা ওলাইছিলে যে
আহ।
সেই তেতিয় পা যোৱাই নাই আও। এতিয় বাও যাব পাৰি এতিয়া কথা নাই বাৰু এতিয়া।
হয়।
চেচাটা খাব পাই গা অ।
পেছাত যোৱাই নাই এই আগয়ি তেতিয়াই যোৱা আমি গোটেই কিটাই।
অ।
উম উম খানটো যে খাইছিলো।
অ আচ্ছা চবেতো যাব পায়ি। কিন্তু এইবোৰ বস্তুত। তেহে নি থাকিব লাগে যে। সেইটো বেয়া। ওচৰত হলেএতিয়া। ধুনীয়াকে ব বস্তু বস্তু পাই যাওঁ জেগাতে।
হয়।
একে দূৰত চেচালে হলে কেয়াহি নিব লাগিব খৰি।
এই বনাই মেলি লৈ যাব লাগিব ইয়াতে।
এই বনাই মেলি নিবলৈ হলে বহুত হেৰি হ'ব।
কাৰাবাৰ ভাত বনাবি ন মাং মা। সতো লৈ গৈ বনাবি। বনাইবেলাই এ অ। টিফিনত ভৰাই লৈ যাব পৰা হ'ব তাত। আৰু তাততো পানীটোলো। তাততো পানীতো লবই লাগিব।
পানী টো ত লবই লাগিব। পালে তামেনে। পানীটো ল'বই লাগে।
টো লবই ।
পানীটো নহ'লে তাল যোৱা নিচিনা নালাগে ন।
নালাগে পানী পানীটো এই পানীটো তাত লৈ ললো বাকী ইয়াত মাংস বনাইলো। কুমীয়া খাবা।
এনেই ই আমি যোৱা পা যে বনাইছিলো যে। দোকানখনত যে এখনো। পইচা দি পৈ পেললে বনাব পৰা যায়।
অ পৰা যায়।
অ তাতে মানে পইচা চইচা দি লৈ পেলাই বজাৰ তাতে।
আআ মি। যে গাহৰি মাংস আৰু ৰুটি খাইছিলো যে। সেইখনত ন অ ধুনীয়াবন নাই কও দেই সেইখনত
উম
অ। ভাল লাগে খাই সেইদিনা খালো তাৰ পাছত। আকৌ এদিন খালো। ৰুটি পৰঠা। পৰা মানে পৰঠা পুৰি চবজি পা ধৰি চব। ছে আৰু।
উ'ম।
ভাল লাগি।
এই তাতে বনাই মেলি খাব পৰা যাব। আৰু মানে তাতে বনাই লৈ পেলাই আমি আগতীয়া। ক'ব নালাগে এ গলেই হ'ল আও।
ৰাতিপুৱা টাইমত ৰাতিপুৱা সময়ত গুচি যাব লাগিব।
অ সোনকালে গৈ পেলাই সোনকালে নহলো হয় এঘাৰটামান বজাত গলো। ৰদ ধুনীয়াকে ভালকে লাগিলেই হ'ল আও। ভালকে লাগে চুন। ভালকে লাগি মেলি বনালে সোনকালে হৈ যাব আৰু বেছি দিন নালাগে এতিয়া আমি সন্ধিয়া সন্ধিয়া আহি থাকিলো পাৰিম। অ তোৰখনো লৈ লবি মোৰখনো লৈ লম চউদাং দিবলো আছে।
দোকান চভক আছে নাই এতিয়া নাই নাজানো। বাকী আৰু অংকৰুৰৰ কিবা এটা কৰিব লি।
অহ। তেনেকে গুচ যাম আও গোটেই কেইটা।
তেনেকে কৈ।
অ ভাৰ্গৱ এতিয়া অহ ভাৰ্গৱ এতিয়া কেতিয়া আহে বা।
তাকেহে।
ভাৰ্গকো কলে মানে ভাল লাগিব আও ভাৰ্গকো।
ভাল লাগিব সি গলেও ভাল লাগিব।
এতিয়া গোটেই কেইটাৰ লগতে কথাটো পাতো।
অ।
তাপা তই আহ এতিয়া গোটেই কেইটা ঘৰলে ভাৰ্গবো আহিলে নাই জানো এতিয়া ঘৰলে। তেতিয়াহে ধুনীয়াকে অল। খানাটো খামা আউ।
তেনেকে খাব লাগিব অ।
ভালকে। খাম আও। আৰু কেতিয়া লগ পাম সেইটোও ঠিক নাই।
তাকেতো লগ পালে কবই বা।
যিমান দিনলৈ লগ নাপাম আৰু আৰু বহুত দিন হলে এতিয়া নোপোৱা আৰু।
হয় বহুত দিন সেই তেতিয়াই জ্ঞানজীৱীত থাকোতে যি অলপ।
অ ভাল আছিলো অ আনন্দ কৰিলো এতিয়া কেতিয়াবা পাৰ্টি হব আও
হয়